কি খবৰ তোমাৰ
আছো ভালে আছো তোমাৰ খবৰ ভাল
অ মই আছো দিয়া এনে আজৰি বিজৰি আছিলো আৰু
আজৰি আছিলে এনে কি খোৱা লোৱা কৰিছা নে
খোৱা লোৱাটো এতিয়া বিশেষ কিবা কৰা নাই আৰু কাৰণ ৰাতিপুৱা উঠোতো দেৰি হৈ যায় ন মোৰ, মোৰ সময়ত ঠিক নাথাকে আৰু, মই ভাবো চাৰিটাত উঠিম, উঠোতে উঠোতে চাৰে দশ টা এঘাৰতা এনেকোৱাও হৈ যায়। মই ভাবি নাপাও এনেকে, কি-কিয় বা হয় মোৰ লগত। উম। এলাৰ্মো দি থও হেইকাৰণে বাত শুনিও নাপায় এলাৰ্মটো। তোমাৰ লগত এনেকুৱা কিবা হৈছে
ন কিয় তুমি সময়ে-সময়ে একো বনোৱা নাই নেকি?
মইতো এনেকুৱা সময়সীমা বনোৱা বনাইছিলো। কিন্তু এইটো ফল'ৱে নহল। মানে ফল'ৱে হয়টো আৰু কি কৰিম! তুমিন তোমাৰ লগত এনে কিবা হয় নেকি কেতিয়াবা?
অ মোৰ লগতো হয় মানে কি, ই মই ভাবো আৰু। ৰাতিপুৱা চাৰিটা কথাটো মই ভাবা নাই। তুমিতো বহুতে জল্দি কথা ভাবিছা। মই ভাবিছো যে ৰাতিপুৱা মানে কম-চে- কম ছয়টা মান বা সাতটা মানলৈকে যদি উঠি যাওঁ, তেনেহলে নিজৰে ভাল থাকে। অলপ ব্যামো কৰিব পাৰি। তাছত কিবা পঢ়া থাকিলে পঢ়িবও পাৰি। আৰু হেৰি ৰা কিবা বাহিৰত যাই অলপমান খোজকাঢ়ি আহিলে অলপমান, যদি দৌৰিব পাৰি তেনেহলে ভাল হ'ব প্ৰকৃতিৰ যিটো তোমাৰ শুদ্ধ বতাহটো সেইটো পাব পাৰি। সেইকাৰণে ভাবিছিলো ৰাতিপুৱা এনেকুৱা সময়সীমা হলে ভাল। কিন্তু মই বনাব পাৰা নাই সময়সীমা। মোৰো মানে কি হয় বস্তুতো নিমিলে। এলাৰ্ম লগালে কি হয় এলাৰ্মটো বাজি উঠে যদিও আকৌ বন্ধ কৰি কিনে শুই যাওঁ।
আলহ লাগে ন?
আলচি লাগি টোৱে কি কৰি আৰু! আৰু তুমি এনেই তোমাৰতো এতিয়া পৰীক্ষা শেষ হ'ল। তুমি এতিয়া আৰু ক'ৰবাত বাহিৰলৈ উলাবা নে কি নাই নউলৱা তুমি?
পৰীক্ষাটো শেষ হ'ল। মই ভাবিছো মানে বাহিৰলৈ এনেকুৱা কি ওলাম, মানে দুদিনমান ওলালো আৰু এ অলপমান ঘূৰি কিনে আহিলো। কিন্তু বাহিৰলৈও বেছি যাব ইচ্ছা নকৰে। ইমান গৰম আৰু। সেইকাৰণে ইচ্ছা নকৰে। আৰু সময়তো সেনেকুৱা নিমিলে, কাৰণ খোৱা-লোৱাৰ আগত সময় যায় দিনটো গুচি যায়, ইফালে। খাওঁ কেতিয়া বহিম কেতিয়া আকৌ। কেতিয়া গা-ধুম সেনেকুৱাকে সময়তো গুচি যায়। তোমাৰ কি এনে সময় চব ঠিকে যায় যাই আছে নেকি? তুমি মানে বাহিৰলৈ কিবা ঘূৰিব -চুৰিব যাই আছা?
নাই মোৰো মই কৈছো নহয়। মই সময় নিমিলেই এইটো আৰু মই কেতিয়াবা মানে চাৰিটাৰ পৰা মই অলপমান বিজিয়ে থাকো আৰু ব্যস্তই থাকো মই। চাৰিটাৰ পা ধৰাচোন তুমি মোটামুটি প্ৰায় নটালৈকে ব্যস্ত হৈ যাব মই। এ এনেই টিউশন পঢ়াবলৈ যাওঁ। টিউশচন পঢ়াবলৈ যাওঁ আৰু মই। এনে আৰ্থিক অৱস্থাটো ভাল নহয়তো ইমান। ত' সেইকাৰণে টিউচন পঢ়াব লাগে আৰু।
অ কাম-কাজটো লাগিবই। পৰীক্ষা শেষ হ'ল।
কি কৰিম আৰু ঘৰত বহি কিনে। এনেতো বহি থাকিব নোৱাৰো না।
নাই ঠিক আছে। মানে। কি? উম কোৱা
সেইকাৰণে মই ভাবিলো আৰু কিবা পঢ়িম বুলি ভাবিলো আৰু। তুমি কা ভাবিছা নেকি বা বেলেগ পঢ়িবা নাই ন প নপৰা বুলি
বেলেগ পঢ়ি মানে মই ভাবিছো কিছুমান কৰ্চ কৰিম। অনলাইনে কৰি ল'ম। কাৰণ মোৰতো এনে মানে ঠিক ইমান এটা ভাল নহয়। ময়ো কাম-চাম অলপ কৰিব লাগে। কাৰণ পইচাৰ দৰকাৰ হয় আজিকালি। নিজৰ পঢ়াৰ কাৰণেই পইচা লাগে আমাক। পঢ়াৰ কাৰণে আজিকালিটো দেখিছাই ইমান পইচা বাঢ়ি গ'ল চবপিনে কিবা কলেজত এডমিচন কৰিব গলে কিমান টকা লাগে।
এইটোয়েইটো বহুত টকা লয় যে। এতিয়া কি কম আৰু! আৰু হেৰি তুমি এনে মোবাইলটো চোৱা নেকি বেছি? মোৰ মানে মোবাইলতটো এবাৰ ধৰিলে ন' মোবাইল ধৰি থ থাকো আৰু মই মোটামুটি পাছোৱা ক'ত গুচি যাৱা মই গমে নাপাওঁ। তোমাৰ লগত এনকুৱা কিবা হৈছে নেকি কেতিয়াবা?
অ' ফোনৰ কাৰণে কি হয় তোমাৰ এই পাঁচ-ছয় ঘণ্টাত এনেকুৱা বহুত সময় গুচি যায় ফোনতে ৰিলচ আৰু ভিডিঅ'জবোৰ চাই চাইহ কেনে সেনেকৈ বহুত মানে চাৰি ঘণ্টা, পাঁচ ঘন্টাকে গুচি যায়। পাছত যেতিয়া অলপমান সাৰ পাও মানে ক'ব গ'লে অলপমান মানে উঠি আৰু তেতিয়া গম পাওঁ যে ইমান সময় গুচি গ'ল মইতো কিবা বেলেগ কিবা এটা কাম মে বহিছিলো সেইটো নহ'লে আৰু এইফালে মই বোলে মোবাইলে চাই থকা গ'ল সেনেকৈয়েটো পাছত বেয়াও লাগে, নিজৰে দুখ হয় যে এনেকে মই কামটো পেলাই থৈছোঁ, মই নিজৰ কামবোৰ কৰা নাই। তোমাৰ লগতো এনেকা হয় না?
ঘৰতটো বহুত বেছিয়ে হয়, ক'ব গ'লে মই কিবা এতি মানে পৰিকল্পনা কৰি থৈ যাওঁ আৰু কিন্তু পৰিকল্পনা কৰাৰ পিছত আৰু এইটো নিমিলে আৰু সময়টো ই এনে ক'ত সময় গুচি যায় মই পিছত মানে মাথাটো খঙত মানে কিবা বেলেগে আৰু ম'ম' খাইছোঁ খং উঠি যায় মানে কত কিমান কি কৰোঁ, তাৰপিছত আৰু মই ভাবোঁ যে আজিৰ পৰা নচলাওঁ আৰু। এনেকুৱা নকৰোঁ, কিন্তু আৰু পিছদিনা আৰু এনেকুৱাও হৈ যায় আৰু চব
তে কিবা তুমি পদক্ষেপ লৈছা নেকি মানে কিবা নিয়ম বনাইছা নেকি যে মই ইমান ইমান সময় মোবাইল চাম ইমান সময় নাচাওঁ
হয় এইখিনিতো বনাইছিলোঁ বা যিখিনি তোমাৰ হেৰি ন প্ৰযোজ্যই নহয় তোমাৰ কি ক'ম আৰু মই প্ৰযোজ্য ন'হলিয়াততটো ক'ব ক'ব নোৱাৰোঁ না তোমাৰ লগত, তুমি বনাইছিলা নেকি?
মই মানে বনাইছিলোঁ যে মই দিনত অকল ক'ব গ'লে পঢ়াৰ কাৰণে বেছি মোবাইলটো ব্যৱহাৰ কৰিম আৰু ভিডিঅ' কিবা চাব লাগিলে কাৰণ চোৱা অকল যদি আমি পঢ়ি থাকোঁ মোবাইলতে তেতিয়া ভাল নালাগিব আমাৰ, মোবাইলত আতে ইয়াতে আমি বাহিৰৰ জ্ঞানো ল'ব পাৰোঁ, বাতৰি চাব পাৰোঁ, তাৰপিছত বাহিৰত কি হৈ আছে বাহিৰৰ দেশত আমাৰ আমাৰ নিজৰ ঠাইৰ লগতে আমাৰ অসমৰ বাহিৰত বা দেশৰ বাহিৰত কি কি হৈ আছে আমি সেইবোৰো চাব পাৰোঁ। সেই কাৰণে আমাৰ ভাল হয় ফোনটো থাকিলে আমি সেইবোৰো চাব পাৰোঁ, তে সেইকাৰণে ভাবিছিলো যে দিনত মই দুইঘণ্টামান অকল বেলেগ কিবা খবৰ চাম, বা বাকী খিন সময় হয়তো মই পঢ়াৰ কাৰণে ব্যৱহাৰ কৰিম নহ'লে মই মোবাইলটো এনেই থৈ দিম, কাৰণ আজ টো মানে মোবাইলটো চালে আৰু চলাই গৈ থাকে। এনে আজিকালি যে মাক-দেউতাক বোৰে মাক দেউতাক বোৰে যে আজিকালি ছাত্ৰ ছাত্ৰী সকলে যে মোবাইল দি দিয়ে ইয়াৰ বিষয়ে মানে কেনেকৈ তেওঁলোকে ঠিক হ'ব পাৰিব। কিবা মানে এটা ত ভাবিব লাগে ন তুমি কিবা জানা মানে কিবা উপদেশ আছে নে তোমাৰ
মাকে দেউতাক মানে এ বয়সটো চাই কিনে ন। কিমান বয়সৰ পৰা পৰা দে তুমি কিমান বয়সৰ পৰা কৈছা তুমি কিমান বয়ছৰ পৰাই কৈছা তুমি
মানে সৰু বয়সবোৰ তোমাৰ এই ক্লাছৰ তোমাৰ ছেভেন এইট বা ক্লাছ তোমাৰ নাইনৰ সেনেকুৱা
অ' তেনেকুৱা তেনেকুৱা ল'ৰা ছোৱালী বিলাকো এয়া মোবাইলতো এতিয়া ইমান প্ৰযোজ্যতো নাই নহয়। হয়, ইমানতটো কাম নাথাকে মোবাইলত। সেইকাৰণে মই ভাবো যে মোবাইল যোৱা মোবাইল তোমাৰ ফ্ৰী ফায়াৰ এতিয়া যে পাবজি চাবজি বিলাক গেম আছে নহয় কোৱা।
অ' তোমাৰ ফোন আহি গৈছিলে ন।
হয় মাজতো শুনিছিলে
অঁ পুৰা একদম বাজি আছিলে, একো নাই
আচ্ছা এ এনে বন্ধু এটা ফোন কৰিছিলোঁ আৰু বেলেগ।
ঠিকে আছে পাছত মানে কাটি পাছত কওঁতে কলবেক কৰিলে
তেখেতৰ লগত মানে অকমান ফুৰিবলৈ যোৱাৰ প্লেন হৈ আছিল আৰু মোৰ। সেই কাৰণে সুধিবলৈ।
উম এতিয়া আমি কি কৈছিলোঁ হয় হয় সময় অভাৱ আছে আৰু এই মাক দেউতাক বিষয়ে তুমি কি কৈছিলা মাক দেউতাক
হয় মই কৈ আছিলোঁ যে তোমাৰ কি বুলি কয় বাচ্ছাবিলাকৰ মোবাইল এতিয়া দিব নালাগে কাৰণ মাজে থাতো থাকে ন ত তেখেতৰ পৰা যিবা য কিবা প্ৰয়োজনীয় কাম বোৰ থাকে। তেনে তে তেওঁলোক কৰিব পাৰে ন। এতিয়া যেতিয়া পাবজি চাবজি বিলাক গেমত আমাৰ মাথ-মাথা আছে ইচছা বিলাকৰ মানে নষ্ট হৈ যায় আৰু মই চবকে চাওঁ চবৰ হাততে মোবাইল আছে। আৰু চবেই একে কাম গেমে খেলি আছে এইটো ভাল নহয় নহয়। মই তেনেকে ভাবোঁ আৰু। দিয়া তুমি ভাবি তুমি এনেই কি বুলি, হা?
এনেকুৱা মানে মাক দেউতাকে চাব লাগে যে কেনেকৈ মানে নিজৰ ছাত্ৰ ছাত্ৰীসকল বা নিজৰ শিশুসকলক কেনেকৈ বচাই ৰাখিব মোবাইলৰ পৰা দূৰত ৰাখিলে বেছি ভাল।
অ', আৰুতো এতে-এতিয়া এটা ভাল পদক্ষেপ লৈ লৈ লোৱা গৈছে ন' গভামেণ্টৰ পাই চব বস্তু এতিয়া অনলাইন কৰি দিছে বহুত গভৰ্ণমেণ্ট চৰকাৰে এতিয়া তুমি এইটো ভাল পদক্ষেপ বুলি ভাবানে? বেয়া পদক্ষেপ বুলি ভাবা।
নাই ভাল তোমাৰ এইটো সকলো পিনে ভাল তাৰ মানে চৰকাৰে যদি অনলাইন কৰি দিছে ন' বস্তু তুমি লাগবা পঢ়াশুনা তোমাৰ এতিয়া অনলাইনে হৈ গৈছে ন' তে পদক্ষেপটো ভাল কাৰণে কি হব চৰকাৰৰ যাতে সকলোৰে মানে তথ্যবোৰ থাকিব তাৰ পিছত আমাৰ, চিকুৰিটিও থাকিব কিন্তু ইয়াৰ ফালে তোমাৰ এটা বস্তু চো থাকে যে আমাৰ যিটো মানে স্কেম হোৱা বা যিটো চাইবাৰ ক্ৰইম বিলাক থাকে সেইবিলাক আহি যায় মানে সেই বাহিৰৰ দেশৰ মানুহে বা আমাৰ বাহিৰৰ মানুহে অচিনাকি মানুহে আমাৰ তথ্যবোৰ লৈ কেনে সেইবোৰ লগত কিবা কিবি কৰিব পাৰে কিবা ভুল কৰিব পাৰে। আমাক কিবা ফচাই দিব পাৰে। সেইবোৰে এটা এটা আমাৰ অসুবিধা থাকে, সেইবোৰে চাব লাগে আৰু।
সেইটোৱাটো। তুমি, এ হেৰি কি বুলি কয় যে বহুতো মই চাইছো বহুতো ধৰণৰ মানে পাই ৰিচিবিলাক হৈছে আৰু, এইটো কেনেকুৱাকে কিবা কমাব পাৰি যদি তুমি জানা নেকি কিবা?
পাইডিছিৰ বিষয়ে মইতো ইমান ভালকে কেইটাইও আইডিয়া নাই, তুমি কিবা তোমাৰ কিবা আইডিয়া আছে নেকি মানে পাইডিচিটো কেনেকৈ কমাব পাৰি, কিবা জানা তুমি? তুমি কোৱাচোন বাৰু মইতো, ইমান আইডিয়া নাই মই শিকি লও।
অ হয় দিয়াচোন ন প্ৰাইভেচী যিটো আছে নহয় কিবা অনলাইন লিংক কিনে কিবা কিবি লিংক দে আৰু মানুহবিলাকক মানে ফচাই কিনে নিজৰ কথাৰ জালত এইবিলাকে ক'বাত ক'বাত ক্লিক কৰাই দিয়ে ক ক্লিক কৰাই কিনে তোমাৰ তাৰপিছত আৰু, তেখেতৰ এ পইচাটোবিলাক কাটি লয় আৰু। আৰু আমাৰ মেক্সিমাম তথ্য তোমাৰ অনলাইনতে থাকে ন। ত সেইবিলাক মই ভাবো যে প্ৰায় ভেছি কৰি ৰাখিবলৈ লাগে। চব বস্তু আজিকালি মই দেখা পাওঁ মানুহবিলাকে, অনলাইনত মানে এৰি দিয়ে আৰু। চব চবকে মানে দেখক দেখুৱা জিন্দগী হৈ গৈছে আৰু এইটো আৰু।
অ ঠিকে কৈছো আৰু। এইবোৰৰ পৰা বাচি থকাটো বহুত দৰকাৰ।
সেইকাৰণে সব বস্তু অনলাইনত এৰি দিয়ে, কি কৰি আছে, কি খাই আছে, ক'ত যায় আছে, এইবিলাক চব বস্তু অলাইনত। জীৱনটো মানে এতিয়া দেখুওৱা জীৱন হৈ গৈছে আৰু, মই মোৰ ম মনত আৰু। তোমাৰ কি ভাবা?
অ, দেখুওৱা জীৱন হৈছে, আজিকালি মানে কি হয় ই আমাৰ যিটো সামাজিক মাধ্যম আছে, তাতে মানে এ ছাত ছাত্ৰ ছাত্ৰীৰ লগতে ডাঙৰ পৰা সৰুৰ পৰা লৈকে সকলোৱে নিজৰ মিছা জীৱনটোৱে দেখাই, ইমান ভাল বস্তু খায় আছে ভাল কিবা কাম কৰিছে, সেইবোৰ দেখাই থাকে অকল। সেইবোৰ দেখালেতো নহ'ব ন, কাৰণ আচল জীৱনতটো আমি চাব লাগিব। আচল জীৱনত আমি কি কৰি আছোঁ, আমি কাৰ ভাল কৰিছোঁ, নিজৰ ভাল নে বেলেগৰ ভাল কৰি আছোঁ আৰু মানুহে কি কৰে আজিকালি সেইটো ফোনত চাই চাই কেনে তেতিয়া মানুহে নিজৰ জীৱনটোৰ লগত তেওঁলোকৰ জীৱনতটো মিলাব আৰম্ভ কৰি দিয়ে, যে নিজৰ এইটো এইটো নাই, বেলেগৰ আছে এইবোৰ সেইবোৰ কৰিব নালাগে সদায় নিজৰ তোমাৰ যি আছে তুমি সেইটোৰ বাৱে ভাবিব লাগে নিজৰ কৰ্ম কৰি যাব লাগে নিজৰ ভাল নিজৰ কাম কৰি লাগে তেতিয়াহে সকলো পাই যাবা। কাৰণ ভগৱানে আমাক যি দিছে সেইটোৱে হ'ব ন।
ঠিকে আছে দিয়া ত তুমি এনে বাহিৰলৈ ওলোৱা নেকি কাৰণ সূৰ্যৰ ৰশ্মিটো বহুত দৰকাৰী ন আমাৰ শৰীৰৰ বাবে কাৰণ তাতে ভিটামিন দি আছে। তুমি কেতিয়াবা বাহিৰলৈ ওলোৱা নেকি এনেই?
হা কি কৈছা বাহিৰলৈ ওলোৱাৰ কথা?
হয় কাৰণ তাতেতো সূৰ্যতটো ভিটামিন ডিৰ ৰশ্মিনটো পৰা পাও ন আমি শৰীৰৰ বাবে বহুো গুৰু গুৰুত্বপূৰ্ণ হয় তুমি এইকাৰণে বাহিৰলৈ ওলোৱা নেকি? মোৰ ইমান ওলোৱা নাযায় আৰু
অ মানে বাহিৰলৈ আছা আমি ৰাতিপুৱা সময়ত যাব লাগ কাৰণ এনেতো বহুত গৰম থাকে ন সেই গৰমত তুমি যি যোৱা তেনেহ'লে তোমাৰ গা ছাৰ পোৰা জ্বলি পুৰি যাব তে সেনেকুৱা ৰাতিপুৱা সময়ত আমি যাব লাগে যাতে আমাৰ কি হয় বস্তুটো ভাল হয় আমাৰ যদি একো অসুবিধা নহওঁক আমাৰ ক'ব গ'লে গাটো জুৰি নাই কাৰণ ৰাতি ৰাতিপুৱা গ'লে কি হ'ব আমি তেতিয়া শুদ্ধ বতাহটো পাম প্ৰদূষণ টো কম পাম। তেতিয়া আমাৰ এই সূৰ্য যিটো প্ৰথম ৰশ্মিিতটো আছে সেই ৰশ্মি টো পোৱাত আমাৰ কি হ'ব ভিটামিন ডি আমাৰ ভিটামিন টো বাঢ়িব তেতিয়াহে ভাল হ'ব। ব
ত দিয়া ঠিক আছে দিয়া তুমি কেইটাম তুমি কেইটাম লগ কৰিবাচুন মই একলগতে উলাম দিয়া
অ ৰাতিপুৱা ওলাম দিয়া ঠিক আছে। আমি একেলগে মই ফোন কৰিম দিয়া তোমাক।
দিয়া ঠিক আছে।